হয়নে বন্ধু কি কৰি আছা এতিয়া
অ', বন্ধু এনে আছো ৰ'বা তুমি কি কৰি আছা?
ময়ো এনেই অলপ ফুৰিবলৈ ওলাই আহিলো
অ', তাকে ৰবা মই আজি যোৱা নাই ৰবা মাহতে মানে কৰ'বাত গ'ল চ মই ঘৰত ৰখি আছো ৰবা
অ', এইপিনিং কিবা খালাানে?
অ ইভিনিং খালো ৰবা অলপ উ হেলডি টাইপে খানা খালো এইটো ইয়াত আ বইল বুট তাৰপিছত তিয়হ তাৰপিছত কি কয় আহ এই পিয়াজ মিক্স কৰি মানে মই জিমত যাওঁ ন চ এইবিলাক খাব লাগে।
নাই।
এ মোৰ খোৱা বেলেগ একদম উম মোৰ মোৰ খোৱা একদম বেলেগ বুট
যিমা উম যিমান গলেও খাব লাগে বাৰু এইবোৰ দাইত ফ'লো কৰিব'লৈ ডাইট মেইনটেইন কৰিব কয় না।
হয় বুট আৰু কণীয়ে বেছি খাওঁ মই
খাব লাগে
কণীৰ কু কুচুমটো কু ক কণীটো যে কুহুমটো থাকে যে
অ আহ
খাওঁ বাৰু কু কুহুমটো বেয়া এই হোৱাইট চেলটো খাও অ কুহুমটো বেয়া তুমি কৰি আছা হেৰি খাব নালাগে মানে গাইঅড তাৰে মানে ট্ৰেইনাৰে কৈ দিয়ে কুকিম খাব নালাগে বুলি
মই আৰু কুহুমটো বেছি ভালে পাওঁ মানে
অ', নাই নৰ্মেল খোৱা ঠিক আছে তুমি যদি জিম কৰা তেতিয়া অলপ ডাইট কৰিব লাগে আৰু। কণ্ট্ৰলটোম।
আহ। পিছে এতিয়া কি কৰি আছা অ মানে মইও এনে মই অলপ ফুৰিবলৈ আহিল আজি মই এই খালো মাহ লুচি তৰকাৰী কৰি দিলে আলু ভাজি।
হয়।
খালো আৰু অকণ।
দুপৰীয়া কিহেদি খালা মাংস দি খালা নেকি আজিতো চান্দে মাংসই হ'ব চাগে। তেওঁৰ ব্ৰইলাৰ না মাটন
আমি মানে মই মাটনটো ভাল নাপাওঁ আৰু মই ব্ৰইলাৰে খাওঁ।
উম উম ঠিকে আছে বাকী আজি অলপ সামাজিক মাধ্যমৰ মানে সুবিধা অসুবিধাৰ ওপৰত কথা পাতিম বুলি ভাবিছো মানে। ছ'চিয়েল মিডিয়াৰ এডভানটেজ ডিচএডভানটেজ
ভালে ভালে চচিয়েল মিডিয়াৰ আৰ আমাৰ অতি কাৰ চচিয়েল মিডিয়াত আমি বহুতো বহুত কথা জানিব পাৰো বা বহুতো খবৰ প খবৰ ৰাখিব পাৰো দেশ বিদেশত
হয় - হয় - হয় ঠিকেই কৈছ।
টোৰ ওপৰত আলোচনা কৰাটো অতি ভাল গু বিষয়
হয় হয় তাকে মোৰ মতে মানে চচিয়েল মিডিয়াটো তুমি যদি ভাল কামত ইউজ কৰিছা ভাল কথা যদি তুমি ৰিল চাই মানে টাইম পাচ কৰি আছা মানে ৰিলো চাব লাগে - ৰিলচো চাব লাগে চচিয়েল মিডিয়া ফেচবুক ইনষ্টাত আজিকালি ল ৰিলচ্ ভিডিঅ আহে চাব লাগে কিন্তু অতিৰিক্ত নহয় মানে অলপ মান চোৱা দিনত ঠিক আছে অতিৰিক্ত চালে মানে তুমি এডিক্টেড হৈ যোৱা এনে- টেম্প টেম্পাৰাৰ প্ৰতি মন নালাগিব এনেকুৱা টাইপ আৰু
সেয়াই চচিয় মিডিয়া মানে আমাৰ চচিয়েল মিডিয়াটোৰ পৰা আমাৰ ম তোৰ এট্ৰেকচন মানে চচিয়েল মিডিয়াৰ ভাল দিশ বোৰ আমি লোৱাটো উচিত বাৰু মোৰ মতে
হয় ভাল দিশ বোৰ যেনেকুৱা তোমাৰ চচিয়েল মিডিয়াত আজিকালি আজিকালি মানে সহজতে নিউজ নিউজ আজি ক'ত কি হৈছে আজি তাতে কি হৈছে আজি কত কি হৈছে মানে নিউজ মানে তুমি অসমৰে নিউজ বুলি এইটো হয় বাহিৰৰ দেশ
অ',
হয় হয় হয়
বাহিৰৰ দেশৰো মানে ইনফৰমেশ্যন লাভ কৰা ছ'চিয়েল মিডিয়াৰ পৰা
উ
তেনে ক্ষেত্ৰত সহায় হৈছে বহুত যেনে তুমি চাপজ মই ডুবাইত থাকো তুমি মোৰ লগত কথা কব আছে চ চচিয়েল মিডিয়াত য তোমাৰ লগত মোৰ ফ্ৰেণ্ড থাকে ইজিল কথা পাতি পাৰিম।
পাৰি পাৰি পাৰি আজিকালি সেইবোৰৰ কাৰণে পাৰি পাৰি সেইবোৰৰ কাৰণে ফেচবুকতো আৰু সেইবোৰৰ কাৰণে ভাল আৰু
হা হয ফেচবুক ইনষ্টাগ্ৰাম যি আছে টুইটাৰ চব এইবিলাক মানে ভাল হয় আৰু আৰু বেয়া দিশ মানে তুমি যদি অনহৰত ৰিলছে চাই থাকা চচিয়েল মিডিয়াত এটো যদি খুলি কেনে ৰিলচ্ এ স্ক্ৰল কৰি থাকা মানে নিজৰ কামাম বাদ দি গানে।
হয় হয় আজিকালি সেইটো দিশে দেখা পোৱা যায় যে ৰি এ
ৰিল চাই থাকা ত ত এ এ মে অপব্য়ৱহাৰ মই চচিয়েল মিডিয়াৰ
উম অপব্যৱহাৰ অপব্যৱহাৰৰ দৰে হয় কিন্তু চচিয়েল মিডিয়া ভাল গুণবোৰ লোৱাটো ভাল গুণবোৰ
হয় হয় বহুতো ভাল গুণ আছে যেনেকুৱা তুমি চচিয়েল মিডিয়াত আজিকালি উপাৰ্জনৰ মানে মূল ইয়া হৈ গৈছে তুমি এ ভাল গুণ বোৰ যেনেকুৱা তুমি ভিডিঅ' বনোৱা চচিয়েল মিডিয়াত তাৰে পৰা ইনকাম চৰ্চ এটা বাছি লোৱা হয় নে নাই যে যেনেকুৱা আমাৰ প্ৰ অ ম মানে অসমৰ অসমৰ মানে বেষ্ট ইউটিউবাৰ বুলি ক'লে ডিম্পু বু ডিম্প বৰুৱাকে চিনা প চিনি পোৱা যায়
উম,
তেওঁ তেওঁৰতো মই ভাবো আন বেলেগ ইনকাম চৰ্চ নাই বেছি তেওঁ যি ফেচবুক ইউটিউবৰ পৰাই পাই তেওঁৰ জীৱন নিৰ্বাহ এইটো লৈ চলি যায় মানে
আ
অ
ডিম্পু বৰুৱাৰ আগতে কি আছিল ডিম্পু বৰুৱাৰ আগতে সৰু এখন চাইকেল আছিল এতিয়া কি কি কি আছে এতিয়া বাই এতিয়া গাড়ী আছে
গাড়ী আছে নিজৰ ঘ ঘৰ লল কালি নে প কাৰ কালি নে পৰহি নিজৰ ঘৰ ল'ল
অ ভালে
তুমি যদি ভিডিঅ'বোৰ চোৱা ডিম্পু বৰুৱাৰ গম পাই যাবা।
উম
নি্চ সেনেকৈ মই
তেওঁলোকে তেওঁলোকে মানে মোৰ মতে ছচিয়েল মিডিয়াটো ভাল কামত ইউজ কৰি আছে।
এই কামতে ইউজ কৰিছে হয় হয়
তাৰে পৰা উপাৰ্জন এটা কৰি আছে মাহে মাহে যি পাক ফিভতী থাউজেণ্ড বা ফৌৰটি থাউজেণ্ড পালে বহুত ন তুমি মোবাইল এটাৰ পৰা ফৌৰটী ফিভটি থাউজেণ্ড যদি পাই আছা মাহে মাহে আৰু কি লাগে ফেচবুকৰ পৰা ফেচবুকৰ পৰা ফৰ্তি পাল তাৰ পিছত ই ইউটিউবৰ পৰা ফৰ্তি পাল হৈয়ে গ'ল
উম এজন এ এ এজন প্ৰফেচাৰত তেওঁ ওপৰত দৰমহা বুলি ক'ব পাৰা
হয় হয় হয় প্ৰফেচাৰ প্ৰফেছাৰত কে ওপৰত, তুমি কোনটো
প্ৰথম অৱস্থাত কিন্তু তুমি ভ তুমি যদি ভাবা আজিয়ে বনাম আজিয়ে ভিউ আহিব আজিয়ে পইচা আহিব এনেকুৱা নহয় কিন্তু ৰখিব লাগিব চচিয়েল মিডিয়াত সময় দিব লাগিব।
সময় দিব লাগিব বা অলপ নিজৰ খৰচ কৰিবও পাৰিব লাগিব
অ নিজেও খৰচ কিছু খৰচ কৰিব লাগে যেনেকে তোমাৰ ভাল এটা মোবাইল লব লাগিব গোপ্ৰ' কেমেৰা লব লাগিব ভাল এটা কেমেৰা লাগিব।
দি ডিভাইচ এটা ভাল ল'ব লাগিব তাৰ পিছতে তুমি মানে উম মানে মানুহ মানুহে আজিকালি কি বিচাৰে কোৱালিটি বিচাৰে ভিডিঅ'ৰ কোৱালিটি বিচাৰে ফাৰ্ষ্ট কথা ভিডিঅ'ৰ কোৱালিটি বিচাৰে ছেকেণ্ড কথা তোমাৰ কন্টেন্টো কিহৰ ওপৰত তোমাৰ কন্টেন্টো ভাল নে বেয়াটো
উম চাব চাব
ডিম্পু বৰুৱা চাবা ৰাইডৰ বেছি ভিডিঅ' নবনাই তেওঁ মানে ডেইলি নিজে ক'ত ক'ত যায় এইবিলাক ভিডিঅ বনাই মানে তেওঁৰ ডেইলি লাইফ ভিডিঅ' বনাই হয় নে নাই
আৰু হয় আৰু কিছুমান কন্টেন্ট ক্ৰিয়েটাৰ আছে যেনেকুৱা বিকাশ চেত্ৰীক চিনি পোৱা চাগে তুমি
অ', অ'।
বিকাশ চেত্ৰী তেওঁ বেছি ৰাইটাৰ মানে ৰাইডিঙৰ ভিডিঅ' ভিডিঅ' বোৰে দিয়ে মানে ৰাইডিঙৰ কনটেন্ট বোৰে দিয়ে
হম
অ আৰু আছে ৰ'বা আৰু আছে আৰু আছে
আমাৰ অসমৰে ক'বা গলে নিপু আৰু বেতাল দা
হয় হয় হয়
তেওঁলোকোৰো ভাল ভিডিঅই বনাই না এতিয়া ভাল ইনকামে কৰি আছে।
তাকেইটো তেওঁলোকে মানে চবৰে কণ্টেন্ট বোৰ বেলেগ থাকে কিছুমানানে ৰেচিপিৰ ওপৰত কনন্টেন বনায়। হা
কিছুমানে ধৰা অ ট্ৰেভেলিঙৰ ওপৰত কনটেন্ট বনাই কিছুমানে থকা তোমাৰ কমেডিৰ ওপৰত কন্টেন বনাই হয়। কিছুমানে শ্বৰ্ট ফিল্ম বনায়। শ্বৰ্ট ফিল্মৰ ওপৰত কন্টেন্ট বনাই আৰু কিছুমানে আছে ডেইলি মানে তেওঁ কি কৰে লাইফটোতত কি কৰে তেওঁৰ দিনটো ৰাতিপুৱা উঠাৰ পৰা ৰাতি শুৱাৰ লৈ কি কি কৰে চব দেখায় মানে?
উ অ উম সেইবোৰে বনাই আৰু নিজৰ কিছুমানে নিজৰ জীৱন ধাৰণৰ ওপৰত
হয় হয়।
মোৰ মতে আৰু এইবোৰ ছচিয়েল মিডিয়াৰ ভাল গুণ বা ভাল ব্যৱহাৰৰ
উ ভাল গুণ বহুত বেছি আছে চচিয়েল মিডিয়াৰ বেয়া গুণটো তোমাৰ নিজৰ ওপৰত তুমি বেয়া গুণটো লৈছা নলৈছা তোমাৰ নিজৰ কথা। উম।
উম ভাল কিন্তু আজিকালিৰ দিনত ভাল ভাল ব্যৱহাৰ কৰাৰ সংখ্যা কমি গৈ কম- কম কিন্তু আৰু বেয়া বেয়া ব্যৱহাৰ কৰাৰ সংখ্যা বেছি কিন্তু বেছি হোৱা দেখা গৈছে।
হয় হয় ঠিকে কৈছা মানে কি মানুহে মানে- কি ক'ম এতিয়া মানুহৰ মানে মাইড ছেটচ বেলেগ হৈ গৈছে মাইণ্ড বোৰ বেলেগ হৈ গৈছে মাইণ্ড বোৰ বেলেগ হলে চব বেয়া বেয়া চিন্তা মাথাত আহিবই চব এইটোয়ে। মানে
মে যিবোৰে ভাল ভাল ব্যৱহাৰ কৰিছে সেইবোৰত ভালে হোৱা।
হয় হয় হয় হয় হয় মই চবকে কোৱা নাই এইটো পাৰ্টিকুলাৰ কিছুমান মানুহকে কৈছো মানে যোন যোন অপ ব্যৱহাৰ কৰে ছচিয়েল মিডিয়াত। মই তেওঁলোককে কৈছো বাকী মই চচিয়েল মিডিয়াৰ পৰা মই ভাবো আমি বহুতো বস্তু জানিব বহুতো মানে বহুতো কিছুমান এনেকুৱা এনেকুৱা এনেকুৱা বস্তু জানিব পাৰো যোনটো আজিলৈ আমি শুনাই নাই
শুনা নাই আৰু ভাল কথা আৰু কিছুমান মিনিং থকা ৱৰ্ডবোৰো ৱ‌‌র্ডৰ যিবোৰ ইংলিছ শব্দৰ আমি
এই মাজতে যে ইৰাণ ইৰাকৰ যে কাজিয়া লাগিছিল ইৰাণ ইৰাকৰ যে কাজিয়া লাগিছিল এইবিলাকো আমি চচিয়েল চচিয়েল মিডিয়াৰ পৰা পাওঁ ন
উম।
নিউজতো ইমান নেদেখায় না নিউ মানে অসমীয়া নিউজত এ এটা দুটা দেখাই সেইকাৰণে আৰু হৈ গ'ল আৰু আমি কুৰা দ্বিতীয় তৃতীয়ৰ পৰাই পাওঁ ন
চোচিয়েল মিডিয়াই
উ জনপ্ৰিয় মানে জনপ্ৰিয়
উম'।
জনপ্ৰিয়
আৰু
কিয়, কৰি তুলিছে মানে।
উম আৰু বিভিন্ন আমাৰ এতিয়া চচিয়েল চচিয়েল মিডিয়াৰ পৰা আমি বহুত আগবাঢ়ি আগবাঢ়ি গৈছে চচিয়েল মিডিয়াতটো আৰু আমাৰ
বহুত বহুত আগবাঢ়িছে বহুত আগবাঢ়িছে যেনেকুৱা মই ক'লো আগবাঢ়িছে মানে আগতে মানুহে চচিয়েল মিডিয়াৰ পৰা উপাৰ্জন কৰা কেনেকে কৰে বুজি পোৱা নাছিল কোনটো এতিয়া বুজি পায়
বুজি পাই বুজি পাই
বুজি পাই, আৰু এতিয়া মানে মানুহক ছয় মাহতে তোমাৰ পেজটো গ্ৰ' হ'ব পাৰি।
হয়
তুমি যদি ভাল কন্টেন্ট বনাই আছা তোমাৰ পেজটো ছয় মাহতে মানে, উঠি যাব পাৰে। মানে নুঠিব পাৰে। এবছৰ লাগিব পাৰে এইটো তোমাৰ কটেৰ ওপৰত কথা আৰু ভিউৰ ওপৰত কথা তোমাৰ ফলাৰছ কেইটা আছে এইটো নাচ তাতে তোমাৰ ভিউ চাব। ।
উম আজি তোমাৰ লগত চচিয়েল মিডিয়াৰ ওপৰত কথা আলোচনা কৰ আলকে, উম।
ঠিক আছে ৰাখিছো